কি কৰিছা
আজি শুনা পাইচা উ
জন্মদিন কেনেক
জন্মদম পা ভৰি বিষ এতিয়া মই উশাহ লবলৈ পৰা নাই সেনেকুৱা হৈছে অৱস্থাটো বাৰু
বহুত বিষ হৈছে নি বাৰু
উম বহুত আছে মই পেইন কিলা খাব নোৱাৰো যে এতিয়া
ই্চ ৰাম ডক্টৰে কি কৈছে তাৰ কাৰণে
ডক্টৰে কি কব ডক্টৰে পানী খাব দিব কাৰণ ড্ক্টৰে এতিয়া বেবীটোৰ কাৰণে একো বেলেগ ঔষধ দিব নোৱাৰে নহয়
সেইটেই বহুত তোৰ কাৰণে বহুত দেখোন ডেঞ্জাৰ কথাটোঐ
অ জহননুমৰ কেটেগৰীত আছো
অপাৰচনটো কৰি ল'ব লাগিছে
পথৰ আছে বুলি ময়ও গম নাপাওঁ ন মোৰতো একো খেলি মেলি কোৱা নাছিলে কেতিয়াও এতিয়া মানে কি হল মইতো এতিয়া পানী বেছি বেছিকৈ খাব লাগিবই সেইকাৰণে পানী খোৱাৰ কাৰণে পাথৰটো কিডনী থাকিলে একো প্ৰব্লেম নকৰে পাথৰে কিডনীৰ পৰা এতিয়া পেচাবৰ মানে পাইপডালত গুচি আহিলে নামি পানীৰ কাৰণে সি এতিয়া ফচি আছে মানে
এ ভগৱান স নামি পেলাই এতিয়া কলে গুচি আহিব
সি এতিয়া ভাবি সি এতিয়া বিচাৰি আছে যে পেচাবৰ হেৰি দি ওলাই যাওঁ সেইটো হিচাপত সি ওলাই আহিলে যদি ওলাই যাৱাটো ভালেই যদি সেইখিনিতে ফচিয়ে থাকে দুই তিন দিন যদি এডাল পাইপত যদি এটা হেৰি ফচি থাকে এইটো দে ন বছ এইটো ঘ হৈ পেলাই হৈয় আছিলে এইটো ম কমপ্লিকেশ্যনে হৈ যাব ন অ পায়চা
সেইটো বহুত ডাঙৰ কথা ন আৰুটো ওলাই অহাটো ইমান ইজি নহয় ন কাৰণ পেচাবৰ পানীত ইমান প্ৰেছাৰ নাথাকে
থাকে ওলাই আহে ইজি হয় সেইটো এটাই উপায় বহুত পানী খাব লাগিব মই সেইকাৰণে পানীয়ে খাই আছো সি নামি আহিছে মানে
সেইখিনি জেগাত ফচি আছে বুলি ডক্তৰে কৈছে
সেইখিনিত নফচাই অ এতিয়া কোনো জনে ফচাই জানা কিডনীটো এতিয়া নিজেতো ফিল কৰিব পৰা হয় কিডনীটো ৰাইট চাইড লেফট চাইড যে সেই পিনে আছে তাৰপিছত মানে ৰাইট চাইডৰ অলপ তলত মানে যোনটো ব্লাডাৰটো যছে যামা সেইখিনিছে ইউৰিনৰ সেই পাইপৰ ব্লাডৰ সেইখিনিত আছে তাৰ তলতে ত পোৱালিটো আছে বৰ্তমান
উম হু
যিটো এন আৰ চি থাকে মানে মই জহন্ম কেতিয়া কেত আছো বৰ্তমান
আচ্ছা
কথা কোৱাছোন মোৰ ইমান গেজেং গেজেং গেজ
সতে দে সেইটোৱে হ'ব আৰু নালাগিছে হ
উম এ মই একোয়ে খাব খোৱা নাই ৰাতিপুৱাৰ পৰা মনে যোৱা নাই মই পানীয়ে খাই আছো ৰাতিপুৱাৰ পৰা আজি মানে মোৰ এনেকুৱাই হৈ আছে
সেইটোৱেই ত ভোক নালাগে জানো
ভোক লাগিছে এতিয়া পানী দি পেকতটো ভৰ্ত তিও আছে যা কৰি মোৰনো কি উপায় নাই
মা দেউতা আছে ন চব
উম আছে আ
বাহত আহিলে নে
সিহঁতে আহিয়ে আছা
বহুত গৰমো পৰিছে নহয় আজি
কমটো প পইছে আজি আজি পৰা
ভিতৰত কিন্তু আমাৰ আক থাকিব নোৱাৰি
নহয় মানে এচি টো থাকিলে মানুহৰ বেছিহে প্ৰব্লেম ত লাহে লে ওলাবও ন এতিয়া সহজত তাকে ছাল পুৰি যাওঁ পুৰি যাওঁ লাগে না চাৰিটা আহিছে নহয় এতিয়া পাঁচটা মানত আমি বাহিৰত বহি বহুত ভাল লাগিব
উম সেইটো হয় তাতে বতাহ অকমান মাৰিলে
উম
বহিবা আৰু ভাইটি আজি স্কুল আছে নে নাই
ই আছে সেইটো তাকে স্কুলৰ পৰা আনিবলৈ গৈছে এতিয়া বাও আহিব মানে তাৰ লগতে কি নাইন
হে
ক্লাছ নাইন আকৌ
সিমান জলি নাইন কেনেকে পালেগে
তেনেকেই পালেগে
সি আকাশৰ ভনীৰ কতকে ডাঙৰ
আকাচ ভনিয়েক
ছেভনত ত বয়স কিমান
তাই বা ষুল্ল নেকি
অ ভাইটি ডাঙৰ হ'ল ৰে
অ পোন্ধৰনে
উ তেন্তে ঠিক ঠিকে আছে পোন্ধৰ ষোল্ল যদি অ ই বহুত ডাঙৰ হৈ গ'ল পইতা খেল ন পাঞ্জলত দিছিলেহে
তাক তই লিখিলে ডাঙৰ লাআ বুলিয়ে কবি আকৌ মোৰ লগত গ'লে অকমান মোতকে ওখ হৈছে যে মোতকেতো সি দহ বছৰ সৰু না মানুহেতো বয় ফ্ৰেণ্ড বুলিহে ক'ব দুদিনমান পিছত মানে এতিয়া যিমান যি নহক অকণমান থক টো সৰু হৈয়ে আছে
ন তাৰ সি নাইন পালে যদি তো তাৰ পঢ়া প্ৰেছাৰ বা আহিলে আৰু
বাঢ়িল আৰু ধ্বংস পথতে গৈ আছে
নাই এতিয়া পঢ়াৰ পঢ়া বোৰ কেনেকুৱা ৰিজাল্ট বোৰ কেনেকুৱা হৈছে তাৰ
ফেচমি আও কি ডি পি এছ খত মানে কি হয় খেলা ধূলাতেচোন বেছি
অ দেখি থাকো মই আমাৰ এই উ ওচৰে খুৰি বা বা বৌ সোমাই আছে ন ডি পি এছত এনে মানে সেইবোৰ দেখি থাকো আৰু, অ'।
উম, চিনিপাও।
অচয় ভাইটিও ওলাই কেতিয়াবা ষ্টটাছত দেখো।
অ' এ হেৰী আৰু মানে।
াৰ আইডিয়া আছে নে তোৰ?
কিবা ন হাজাৰ বাৰ হাজাৰ তেনেকুৱা হে দিয়েই।
কি কঃ?
ভাইটিয়ে কৈছে মোক।
মই ভাবো হা কেনেকে সোমাই আছে ইমান বোৰ টিছাৰ ইহঁত বোৰ আৰু ইমানোতো একে বিশেষ নহয় ন? অই সেইহে সিমান চোন মোকে দিয়ে তাত অই।
ন পৰা বাৰ টানিটো নিদিয়ে বোলে। ভাইটিয়ে কোৱা মতে, কাৰণ ইহঁতেতটো চ'ব ওপৰৰ ক্লাছৰ হয়। শেহতি জানে। মই মানে শুনি পেলাই ভাবিছো, ইহ আমাৰ ইহঁতৰ পৰাো মানে জোখতকে বেছিয়ে লয় ন? নাহিলিটো, অহ, চল্লিশ হেজাৰ মান তো যায় টাাৰ নামত।
এই কৃষ্ণ, ঐ ৰচোন ৰ-ৰ-ৰ-ৰ দেলহী পাব্লিক স্কুলৰ চেলেৰী ইমান কম হ'লে কেনেকে হ'ব?
নজানো ক'ব, মৌ সেইটো কথা খিনাখন আচৰিত আজি, মই ভাবিছিলো পঁয়ত্ৰিশ মান দিে চাগে দেই।
অ ময়ো আৰামত ভাবিছো ত্ৰিশ হোজাৰ দিবই।
কিন্তু নহয়। আউ তেখেতৰ ৰোল ৰেগুলেশচনতো যেনকুৱা যে এয়া দহ বছৰৰ মানে অভিজ্ঞতা থাকিব লাগিব। সেনেকেতো উলিয়াইছিলে ন, দহ বছৰৰ অভিজ্ঞতা থাকিব লাগিব আকৌ গম পাইছানে নাই? টিচাৰৰ তেতিয়াহে দিব
বাঁহ ইমান পইচা ইমান ক
ৰিণিকীকো দিয়ে বোলে ৰিণিকি ভূঞা। ৰিনিকি ভূঞাৰ হে হয় বোলে।
অ', হেই হিমন্তৰ ঘৈনিয়েক। অ'। ঠিকে। এইখনতে দিয়ে বহুত দিয়ে এইখনত এই যে স্কুলৰ টিচাৰক বাৰ হাজাৰ নে কিমান দিয়ে বাৰ নে দহ দিয়ে। সেই যে এজ এ পাব্লিক স্কুল।
অ', সেইখনতে তেতিয়া হ'লে ঠিক আছে।
হম, তেতিয়াটো বহুত দিয়ে পাঞ্জল চব্জি চা তালে গছে। প্ৰাঞ্জলৰ যোনটো চি চকীদাৰ আছিলে। প্ৰাঞ্জলৰ চকীদাৰ হেল্ল' এ পাঞ্জলত কৰি থাকোতে দিছিলে পাঁচ হাজাৰ টকা ছোৱালীজনীকো খৰচো দিব লগা হৈছিলে এতিয়া এইজ এখনত তেওঁক দহ হোজাৰ টকা দিয়ে থাকিবলৈ ঘৰ দিছে ছোৱালী পঢ়া ফ্ৰী দিছে ভাব।
এইয়া হেৰি সেইটো প্ৰাঞ্জলৰে মাষ্টাৰ আকৌ।
কোনটো? খোলাটো এ সেইটো প্ৰিন্ঞ্চিপালহে তাক পাতিছ সেইখননে এই মুছলিমটোহে খুলিছে হাৰ্ডৱেৰ দোকানী অহাৰ যিটো ডাঙৰি সি পিন্ধছিল পালটাক ৰাখিছেহে। সি চবতে এই এই হাৰ্ডৱেৰ অহা যিখন হাৰ্ডৱেৰ মুছলিম হাৰ্ডৱেৰ যিখন। সেইখনে তাত এখন ৰহাটো আছে এফালে দীঘলীয়াটিত দীঘালিয়েটি হাৰডেৰ খনৰ ওপৰত হায়াৰ ছেকেনদেৰিখন খুলিছ এতিয়া কাষত স্কুল খন সেই সেই মানুহটোৰ হে সিহঁতৰ হে আৰু সেই মানুহটোৰ কেনেকুৱা টকা উৰাইছে। সে মানে টিচাৰচ ডে ত টিচাৰচক ওৱাট্চ আৰু বেগ দিয়ে গিফ্ট ভাব সেইটো টিচাৰ্চ ডে ত। ইমান ইমান বস্তু দিয়ে আৰু টিচাৰ্চক ট্ৰিপো দিয়ে।
আৰু ইমান হেৰিও নহয় মানে ফিজ বিলাক ইমান বেছিওতো নহয়।
গ'ল বোৰ বহুত ডাঙৰ ডাঙৰ আগ বহুত ক লাগিব ৰুম চুম বিলাক কিমান ধুনীয়া। আমিতো ৰিজনেন্চ পাম নতুনকে খোলা হায়াৰ ছেকেণ্ডাৰী এইখন বহুত যাব, এইখন বহুত যাব মই গমেই পাইছো তে টিচাৰ্চোৰ বহুত টেলেণ্টেড হয় তাৰ মানে স্কুলৰ টিচাৰ কেইটা বহুত ভাল। বহুত ভাল লাগিলে। মানে লগ পালো ন কথা পতাই দিছিল, ভাল হ'ব এইখন।
উম।
কাম নাইকিয়া হৈ গৈছে।
ভালকে যদি পঢ়ায় না, টিচাৰবোৰৰ লগতহে কথা হয় নে নহয়। স্কুল যিমান ভাল হ'ব কাৰ ও ওপৰত টিচাৰৰ ওপৰত, গতিকে টিচাৰ যেতিয়া ভাল হ'ব। তেতিয়া স্কুল এনেও বহুত যি হব
বাহ্, দিল্লী পাব্লিক স্কুলত অ', বাকী বিলাকেই কৰি থাকে, বেছিভাগ সহায় কৰিব। খেলাত ধূলা, কিবা প্ৰজেক্ট, নাচা-গোৱা এইবোৰ
অ', চব খালি প্ৰজেক্ট বনাব দিব। এতিয়া সিহঁতৰ নাইনত শিৱসাগৰৰ প্ৰজেক্ট বনাবলৈ, এখন মষ্ট ডাঙৰ মানে, বৰ্ড এখনত অহ শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰে হ সোপা বনাবলৈ
পঢ়া-পঢ়াটো পৰা একে আঁতৰিয়ে থাকে। গতিকে এনেকে-সেনেকে
উম, এ সেনেকুৱা দুদিন পিছ পিছত বোলে, আকৌ শিৱসাগৰলৈ নিব তিনদিন থাকাকৈ। তাৰ পিছত আহি লৈ পেলাই হ'ব বোলে, কিবা এ ৰাস ভাওনা কিবা প্ৰগ্ৰাম। সেইসোপা।
দেউতাই কি কয়।
এই বাবা বহুত খং, কাৰণ তাৰ এইবিলাকত কাৰণ ল'ৰা-ছোৱালী খেলা-ধূলা যেতিয়া বেছি গুৰুত্ব গুচি যায়,
হয়, অ', সেইটোৱে আৰু এতিয়া নাইনত বহুত চেন নাইন-টেন্ট কেইটায়েই দে, চবতকে ডেঞ্জাৰ।
উম, নাই সিহঁতক, মোৰ হিচাপতো সিহঁতক কুৱেশচন কৰিব লাগে। ন', আপোনালোকে এডমিশ্যন লওতে ফৰ্মত কি লিখিছিলে। যে কি বনাম সুধি লৈছি লে আমাক। আমাৰ অপিনিয়ন লোৱাৰ পিছত, আপোনালোকে এতিয়া কি বনাই আছে। ওৱা, দুক কান দি দি স্কুলত লত কেনেকে লগাই খাই শিকাই আছে। ৰাস-ভ‌ওঁনা কেনেকে নাচে সেয়া শিকাই আছে।
কি হ'ব।
আমাৰ হৈছে নেকি। ম‌ইও এবাৰ কৰিম। উহ্হ ঠিক উম ঠিক আছে।